অ কি কৰি আছ হে বন্ধু।
এ কি কৰিবা এ ঘৰৰ অলপমান বস্তুবোৰ সাল সলনি কৰি আছো ৰবা মানে যিবিলাক আমাৰ দিন আচবাব বিলাক যে আছে সেইবোৰ অলপমান সাল সলনি কৰি আছো তাক কে অলপমান ব্যস্ত আছো তুমি কি কৰি আছা।
ঔ হয় নেকি মানে ঘৰৰ কিবা আ সেইবিলাক বস্তু বিলাক সলনি কৰি আছা নেকি? এ মই তোমাৰ এই আছো ৰ বা এনেই ঘৰতে অলপ পৰি আছো ঘৰতে বিচনাত অলপ পৰি আছো।
আহ। পিছে মই বহুত দিন ধৰি এটা কথা ভাবি আছো এ
কি কথা হা অলপ মোকো কোৱাচোন কিবা কথা ভাবি আছা তুমি।
মানে তোমাৰ যিবিলাক আমাৰ ঘৰুৱা যে তোমাৰ আচবাব সেই মানে আমাৰ আমাৰ ঘৰৰ কথা কৈছো সেইবোৰ মানে অলপমান সলনি কৰিম বুলি ভাবি আছোঁ আমাৰ ঘৰ অলপমান ডাঙৰ কৰিম বুলি ভাবিছোঁ। ত তোমাৰ ধৰা পুৰণি আচবাব হৈ গৈছে তো এতিয়াও। মানে সেইবিলাক মানে ব্যৱহাৰো উপযোগী নহয়। মই ভাবি আছো অলপমান নতুন ডিজাইনৰ আচবাব অলপ কিনো ত' তুমি কি ভাবা এ মানে নতুন ডিজাইনৰ লোৱা ভাল নে পুৰণি লোৱা ভাল বা মই ভাবিছোঁ তোমাৰ আচবাব এতিয়া তোমাৰ আলনা যে আছে আলনা বোৰ তোমাৰ আজিকালিতো লোহাৰো পায় তোমাৰ কাঠৰো পায় ত' বজাৰতটো ইমান ধৰণৰ ধুনীয়াকৈ আৰু আকৰ্ষণীয় আচবাবছে ন আলনাক লৈ ত' মই ভাবিছো কোনটো লোৱাটো ভাল হব তুমি এই বিষয়ে কিবা জানা নেকি
তোমাৰ মোৰমতে আজিকালি চোৱা আজিকালি তুমি যদি বেছি তোমাক কাঠৰে ল'লাই দিয়ে কাঠৰ ল'লে কিন্তু তুমি ভাল ল'বা দিয়া কাৰণ চাবা কাঠৰ তোমাৰ এই যি ঘূৰ্ণে খোৱা বুলি কওঁ আমি এই ঘূৰ্ণে খাব পাৰে হয়নে বা তোমাৰ এই লোহা ললে তোমাৰ মামৰ ধৰিব হয়নে তোমাৰ ত আজিকালিতো কিছুমান প্লাষ্টিকৰো ওলাই আছে এই প্লাষ্টিকৰ যি পাইপ থাকে মই সেই পাইপৰো দেখিছো কিন্তু আজিকালি বনোৱা মানে বিভিন্ন ধৰণৰ আৰু বাঁহৰো বনোৱা দেখিছো মই বাঁহ বাঁহ বেতেৰে এনেকুৱা বনোৱা দেখিছোঁ মানে বহুত কিবা কিবি দেখিছো মই আলনাৰ বিষয়ে আৰু ক'বলৈ গ'লে ত' মোৰ মতে যিহেতু তুমি ঘৰটো বনাব খুজিছা আৰু যিহেতু আজিকালি মানে আধুনিক যুগ আৰু যিহেতু তুমি মানুহবোৰে মানুহ মানুহবোৰে আজিকালি মানে অলপ মানে ডিজাইনটো বেছি ভাল পায় ত' মোৰ মতে তুমি এই যিটো একদম নতুন ডিজাইনৰ কাঠৰ ওলাইছে ন সি সেইটো কিনা ভাল আৰু কাৰণ সেইটো তোমাৰ দেখিবলৈ এটা সোণালী কালাৰ দিব তোমাৰ ৰুমটোক বা তোমাৰ ঘৰখননক বা তোমাৰ মানুহকো মানে আকৰ্ষিত হ'ব কালাৰ মানে যিটো ৰং আছে সেইটোৰ ওপৰত চাবা তুমি কিন্তু ঘৰটো তোমাৰ মানে যিটো কালাৰ মানে ৰং থাকে আৰু ৰং বোৰ যদিহে তোমাৰ অলপ বগা বা তোমাৰ অ বগাৰ লগত যিটো থাকে অলপ মানে অলপ কালাৰ থাকিলে অলপ হালধীয়া হালধীয়া হৈ থাকে ঘৰটো বেছিয়ে মানে বেছি সুন্দৰতা লাগে মানে ধৰি লওক ৰঙা নীলা ৰং বিলাক মানে দেখিবলৈ ঘৰত যেতিয়া আৰু কালাৰ কৰা হয় বা তোমাৰ ৰং কি হয় ঘৰবিলাকত সেইকাৰণে এনেকুৱা মানে চাপ মাৰি ধৰে কিন্তু যেতিয়া তুমি আজি কালি কয় নহয় ইংৰাজীত তোমাৰ ই এষ্টেটিক বুলি ত সেনেকুৱা আৰু ক'বলৈ গ'লে সেনেকুৱা ব্যৱহাৰ কৰাতকে তুমি এই কাঠৰ যিটো হয় সেই কাঠৰ অনাটোৱে ভাল দিয়া মানে তোমাৰ তেতিয়া ভালো হ'ব তোমাৰ যিটো আমাৰ কাঠৰ হয় যিহেতু ত যিহেতু আমাৰ মানে বস্তু হয় বা আমাৰ এটা বনজ সম্পদৰ মানে তোমাৰ এটা অংশ হয় বা তোমাৰ ই তোমাৰ এ তোমাৰ ৰুমৰ যিটো সৌন্দৰ্য সেইটোও বৃদ্ধি কৰিব ত সেয়ে দিয়া বাকী জানাই তুমি কিমান মানে আধুনিক মানে যিটো আহ বচা আছে আৱাসবোৰত পাচবোৰ কিমান বাঢ়িছে মানে সেইবোৰতো দিনক দিনে আৰু বাঢ়ি যাব তাত দামো বাঢ়ি যাব ত' সেইবিলাকৰ ওপৰতনো কি ক'ম আৰু বাকী তুমিতো এইবিলাক যিহেতু কৰি আছা তুমিতো আনিবা কি কি কিনিবা বা তুমি কি কি বা ল'ব খুজিছা মই কোৱাচোন অলপ তুমি কি কি আৰু কিবা নতুন নতুন সামগ্ৰী মোক অলপ কোৱা
এ তাকে ভাবি আছো ৰবা মানে বৰ্তমানতো বহুত ধৰণৰ বস্তু পাই ন কোনটো লোৱা উচিত কোনটো লোৱা উচিত নহয় তাকে ভাবিছো মানে আজি আমাৰ মোক মায়ে ক'লে আৰু আমাৰ মানে এখন তোমাৰ কাঠৰ অ বিচনা আনা আছে, সেই খন মানে আমাৰ দাদাৰ জন্মৰ আগৰে মানে তোমাৰ কাঠৰ বিচনাখনৰ বয়সে হ'ব চাগে চৌবিশ বছৰ। মান হব, কিন্তু এতিয়াও এনেকুৱা লাগিছে যে এবছৰো হোৱা নাই আৰু বিনাখন ত' মানে মই কেতিয়াবা ভাবো তোমাৰ এই আমাৰ যিবিলাক আচবাব নহঁ ঘৰৰ কেৱল উম সেইবিলাকে মানে সৌন্দৰ্য অকল বৃদ্ধি নকৰে দিয়াচোন ঘৰটোৰ মানে ই তোমাৰ যিটো আমাৰ ঘৰৰ পৰিৱেশ ব্যৱস্থা ন আৰু আৰামতো বহুত ডাঙৰ ভূমিকা পালন কৰে আচলতে আৰু তোমাৰ এনেকুৱা হয় যে যিবিলাক কাঠৰ সামগ্ৰী থাকে নহঁ সেইবোৰ মানে মানুহৰ চকুত সহজে তুমি দেখিবা, তুমি যদি বিচনাএখন বা আলনাএখন বা চোফাএখন যদি তুমি ধৰা কাঠৰ আনিছা। তেতিয়াহ'লে, মানুহৰ চকুত বেছিকে পৰে বা মানুহে বেছিকে সুধে যে কি কাঠৰ হয় বা ক'ৰ পৰা অনা হৈছে কিমান দাম। কিন্তু অ'! তুমি যদি সেই ক্ষেত্ৰত তোমাৰ লোহাৰ বিচনা হওঁক, লোহাৰ বস্তু হওঁক। তেতিয়া অলপমান প্ৰাধান্য কমি যায় বাৰু। আৰু তোমাৰ যদি মই, চোফাৰ কথা কওঁ! যদি চোফাখন তোমাৰ সাধাৰণতে, লোহাৰ যিবিলাক চোফা থাকে। সেইবিলাক মানে, ইমান আৰামদায়ক মই নাভাবোঁ। মানে, তুমি বহি তোমাৰ হাত থবও ইমান ভাল নাপাবা। কিন্তু, এ, আমি চাইডত থওঁ হাঁত বিলাক, চোফাত বহিলে ত' কিন্তু, কাঠৰ চোফাত তোমাৰ সেই ত' ভাল আৰু কাঠৰ যিবিলাক ডাইনিং টেবুল হওঁক, তোমাৰ বিচনা হওঁক বা আলমাৰি হওঁক বা অধ্যয়নৰ কাৰণে, যিবোৰ আমি টেবুল ব্যৱহাৰ কৰোঁ ন'। প্ৰতিটো, আচবাবৰ কিবা এটা মানে, নিজস্ব প্ৰয়োজনীয় এটা দেখুৱাই আৰু যে কাঠৰ বস্তুয়ে। কি আৰু আমাৰ ঘৰৰটো জানাই তোমাৰ ঘৰৰ সদস্য সমূহেও এই মানে, আমাৰ বিশেষকে কাঠৰ বস্তুয়ে ভাল পায়। যিবিলাক, লোহা বা ষ্টীলৰ বস্তু এইবিলাকতো পচন্দিয়ে নকৰে ন'। ত' এই বিষয়ে মই চা, তাকে চিন্তা কৰিছোঁ, কেনেধৰণৰ বস্তু লোৱা যায়। কাৰণ তাৰে তোমাৰ, এতিয়া কাঠৰ বস্তু তোমাৰ বহু বছৰ চলি যায়। কিন্তু, কাঠৰ বস্তু তোমাৰ দামো বেছি হয়। আৰু তোমাৰ সেই ক্ষেত্ৰত যিবিলাক লোহাৰ সামগ্ৰী হয়। লোহাৰ সামগ্ৰীবোৰৰ দামটো অলপ কম। কম বাৰু। তাকে মই ভাবি আছোঁ! তোমাৰ পইচাৰো কথা আছে অলপ। পইচাটো মিলাই কিনে আনিব লাগিব যিহেতু বস্তু। এইবিলাক, এটা, এটাকে আনোঁ নে একেবাৰে আনোঁ।
সেয়ে, দিয়া মানে, তোমাৰ যিটো আমাৰ কাঠৰ যিটো সৌন্দৰ্য্যতা, সেই সৌন্দৰ্য্যতা কিন্তু এই লোহাঁ বা তোমাৰ ষ্টীলৰ বিলাক ল'ব নোৱাৰে কিন্তু। কাঠৰ সৌন্দৰ্যা সৌন্দৰ্য্য যিটো আছে, সৌন্দৰ্য্য সেই সৌন্দৰ্য্যটো মানে এই বাকীবোৰ যিবিলাক সামগ্ৰী আছে বা যিবোৰ যিবিলাক আচ, আচবাব আছে, সেইবিলাকে ল'ব নোৱাৰে। মানে, কাঠৰটো এটা বেলেগে ক'বলৈ গ'লে আৰু তোমাৰ এই কলা যে তুমি তোমাৰ ঘৰৰ মানে, মাৰাৰ মানে, আগত বহুত পুৰণি হ'ল। এই এতিয়াও মানে, আছে বিচনা এখন। ত' সেনেকা আমাৰো মানে, আছে এখন আৰু। মানে, আমাৰ মানে, মা মা দেউতা যেতিয়া মানে আঁ বিয়া হৈছিলে। তেতিয়াৰ পৰা এখন মানে, অ'! বিচনা আছে, এতিয়াও আছে সেইখন বিচনা আমাৰ। যাতে, এতিয়াও আমি অ'! মানে, শু আৰু সেইখন বিচনা এতিয়াও বহুত ভাল হৈ আছে। সেয়ে, দিয়ে মানে সেইবিলাক মানে, কাঠৰ যিটো আঠ বছৰ আছে ন' আচবিলাক বাছে। সেইবিলাক, ফাৰ্নিচাৰ বুলি কওঁ আৰু মই এতিয়া। ক'বলৈ গ'লে তো সেইবিলাকৰ মানে, যিটো তোমাৰ ক'বলৈ গ'লে এটা যিটো অনুভৱ বা সেইটো তাৰ লগত যিটো এটা সংলগ্ন হয় থকা যায়। সেইটো কিন্তু, লোহা বা তোমাৰ যিবিলাক ষ্টীলৰ বস্তু বস্তু আছে। এ, ষ্টীলৰ বস্তুবিলাকৰ লগতে থকা নাযায়। এ, ক তুমি ক'লাই যে, এই কাঠৰ আৰু দাম সেইটো, দামটো বৃদ্ধি হ'বই। কাৰণ, চোৱা কাঠটো যিটো তোমাৰ এটা, এটা আকৃতি দি কিনে এইবিলাক বনোৱা হয়টো। এই ধৰি লোৱা ডাঙৰ, ডাঙৰ যিবিলাক বিচনা আছে কাঠৰে। সেইবিলাক কিমান কষ্ট বনোৱা হয় বা তোমাৰ এই কাঠবোৰো চাবাচোন সেই কাঠবোৰটো ক'ৰ পৰা আহে, সেই কাঠবোৰটো বহুতেই মানে, যিটো আমি চোৰাং চিকাৰী আছে। চোৰাং চিকাৰী মানে, এই যি পাহাৰৰ পৰা গছ বিলাক কাটি আনে সেই তাৰ পৰাই আহে। ত' সেনেকুৱা ফলতো মানে আমাৰ প্ৰকৃতিৰ ওপৰতো অলপ প্ৰভাৱ পৰিছে। এই কাঠবোৰৰ মানে, যিটো ব্যৱহাৰ তাৰ ওপৰত বেছি হোৱাৰ কাৰণে আমাৰ যিটো আঁ যিবিলাক আচবাব আছে। সেই আচবাব বিলাক ব্যৱহাৰৰ ক্ষেত্ৰত বা ধৰি লোৱা তোমাৰ আচবাব বিলাক আমি ব্যৱহাৰ কৰো বাৰু ঠিকেই। কিন্তু, দামটো বৃদ্ধি হৈছে কাৰণ যোৱা গছ -গছনি সংখ্যা কিমান কমি গৈছে। ত' তাৰ কাৰণে, মানুহে এতিয়া পাহাৰত গছ -গছনি কাটিব গৈছে। সেইটো এটা কথা তাত তাতে বহুত মানে অসম মানে বহুত সেই থাকেতো ক'বলৈ ৰিস্ক থাকেতো পুলিচে ধৰিব পাৰে বা তোমাৰ অন্যান্য যিবিলাক পাৰে মানে লোকেল যিবিলাক মানুহ সেইবিলাক ধৰিব পাৰে এনেকুৱা আৰু।
আৰু তোমাৰ সেইবিলাক আনি কিনে পাত। তিফ সেইবিলাক বেচি সেইবিলাক মানে আকৃতি দি সেইবিলাক বেচিব লাগে সেইবিলাক পলিচ কৰিব লাগিব ৰং কৰিব লাগিব সেইকাৰণে কাঠৰ দামটো অলপ বেছি দিয়ে সেইকাৰণে। সেইকাৰণে অলপ কাঠৰ যিটো বৃদ্ধি কাঠৰ যিটো মূল্য সেই মূল্যটো অলপ বাঢ়ি যায়। বাকী মই ভাবো তুমি কাঠৰে কিনা দিয়া এটা এটাকে আৰু মানে একেবাৰে কিনিব নালাগে আৰু। অলপ অলপকে কাঠৰ কিনি থাকা আৰু তেতিয়া তোমাৰো ঘৰটো মে তোমাৰ নিজৰ ৰুমটো অলপ ভাল লগা। হ'ব আ তোমাৰ ঘৰখনৰ যিটো অ এটা মানে সৌন্দৰ্য্য সেই সৌন্দৰ্য টো অলপ বৃদ্ধি হ'ব ত ক মই সেইয়ে তোমাক পৰামৰ্শ দিম দিয়া নে কাঠৰ আনিবা কাঠৰ কাঠৰ আনিলে অলপ ভাল দেখিব তাতে আৰু তুমি অলপ মানে যেতিয়া পলিচ কৰা আনিবা বা তুমি ভাল একদম কাঠত আনিবা দিয়া মই এটা কৰিম। তোমাক পৰামৰ্শ দি আৰু ভাল কাঠটো আনিবা দিয়া কাৰণে যদি তুমি কাঠটো বেয়া হয় তেতিয়াহ'লে তোমাৰ সেইটো সোনকালে যিটো ঘুণে খোৱা বুলি হয় নয় সেই ঘুণে খাই যাব আৰু তোমাৰ বিচনা হওক বা। আলনাই হওক বা অন্যান্য যিবিলাক অ। আচবাহ আছে সেইবিলাক বেয়া হৈ যাব সোনকালে ত' মই তোমাক এতে পৰামৰ্শ কৰিছো যে তুমি ভাল কাঠৰ আহ সামগ্ৰী বা আচবাহ আনিবা।
তাকে ভাবি আছো মানে তোমাৰ যিহেতু জীৱনত। এবাৰে কিনিব লগীয়া বস্তুটো বাৰে বাৰে কিনিব লগীয়া বস্তু নহয়, সেয়ে ভাবি আছো অলপমান তুলনা কৰোঁ তোমাৰ বিভিন্ন ডিজাইন হওক তোমাৰ যিবিলাক আমাৰ মূল্য কেনেকুৱা দাম কি বস্তুৰ বা গুণগত মান বিলাক মিলাই চাওঁ ৰবা তাৰ পিছত সিদ্ধান্ত এটা লওঁ ময়ো ভাবি আছো। তোমাৰ কাঠৰে লোৱায়ে চিন্তা কৰি আছো কাৰণ কাঠৰ বস্তু বোৰে চকুত লাগে মোৰ আগৰ পৰা আৰু তোমাৰ কাঠৰ বস্তু বোৰে মানে কেৱল তোমাৰ ঘৰত ধুনীয়া নকৰৰেতো তোমাৰ আমাৰ যিবিলাক দৈনন্দিন জীৱন সেইটো তোমাৰ যথেষ্ট মানে আৰামদায়ক কৰি তোলে আৰু। আৰু আন আনন্দময় কৰি তোলে মানে এতিয়া তোমাৰ লোহাৰ বিচনা এখনে ললে সেইখন মানে বে বেছি মানুহ বহিলে নহয় আজিকালিতো দেখিবা তুমি ভাঙি যোৱাৰ আশা মানে এটা আশংকা থাকে কিন্তু মানে কাঠৰ বিচনা সেনেকুৱা নহয় ত' তাকে মই চিন্তা কৰি আছো কাঠৰ বস্তুৱে ল'ম চাগে। বাকী তোমাৰ পৰামৰ্শটো জানি ভাল লাগিল দিয়া ধন্যবাদ মানে মই অলপমান আহ। ভাবিছিলো কাঠৰ লওঁ নে তোমাৰ লোহাৰ লওঁ তুমি যিহেতু কলা কাঠৰ লওঁ। ত' তাকে ভাবিছো দিয়া অলপ অলপকে কাঠৰ বস্তু বিলাকে ল'ব লাগিব বাৰু। তেনেহ'লে ৰাখিছোঁ দিয়া আজি পিছত কেতিয়াবা কথা পাতিম এই বিষয়ে।
অ হ'ব দিয়া আজিলৈ থৈছো দে।